কি কৰিছ
এয়া এ শুই আছো
অ ভাত পানী খালি নাই
খালো
মই এয়া বহি আছো ফুলত
অ
এইবোৰ নিউজ চিউজ চাই আছো ফেচবুকত গোটেই বানপানী গোটেই অসমত গোটেই বানপানী
এ নকবা আও
গোটেই ঘৰ-দুৱাৰ উতি গৈছে তাকে চাই আছো বেয়া লাগিছে।
উম ইমান বেয়া লাগিছে বিশ দিন হৈছিলে কেঁচুৱা এটা জন্ম হোৱা
উম
দেখিছা নাই পাইছা নে নাই নিউজটো
পাইছো পাইছো
কেনেকে তুলি তুলি আনিছে বেয়া লাগিছে দেখি
উম বহুত বেয়া লাগিছে তাকেইেতো আৰুতো কিছুমানতো মানে বেমাৰী মানুহ আছিলে ন সেইবোৰতো তেনেকে মানে কিছুমান ধৰি লওক বিকলাংগ যে মানুহবোৰ উম সেইবোৰ মানুহবোৰতো পুৰা তেনেকে পানীতে গোটে গুচি গ'ল বানপানীতে অঁ বেয়া লাগিছে গোটে গৰু চৰু ছাগলী কুকুৰ চুকুৰ পৰা ধৰি উ যি আছিলে গাহৰি মুৰ্গী ছাগলী চব উতি গ'ল আৰু একোৱে নাই অকল মানুহকেইটা যেন তেনে যোনকেইটা বাচিছে সেইকেইটা বাচিছে আৰু
তাকে মানে নোহোৱা জেগাাততো হৈ গৈছে বানপানী এইবাৰ
তাতেই আছৰিত মানেটো এইবছৰ বহুত হৈছে বানপানী অ অসমত মানে এই এইবছৰ মানে বহুত বছৰত বহুত আও
তাকেতো
ক এতিয়াাতো মানে কাক দুখ দিবি এতিয়া প্ৰকৃতিকে দোখ দিবিনে মানুহকে দুখ দিবিনে চৰকাৰকে দুখ দিবি নে কাক দুখ দিবি নে কোনে ক'ব পৰা নাই এতিয়া কাক দুখ দিবি
তাকেহে অও
মানে তোৰ এতিয়া মেইন কেছ তোৰ শিৱসাগৰত পানী হব নালাগিছিলে
উম, তাকেতো নহয়েই ন। এবাৰ শুনাইে নাই।
তেনতে এতিয়া অসমৰ মেইনটো বানপানী সমস্যাটো মেইন একেবাৰে। পইন্টটো হৈছে শিৱসাগৰ, তাৰ কাৰণ শিৱসাগৰত বেছি হৈছে।
উম।
শিৱসাগৰ তো মানে ঘৰ ডুবি গৈছে ভাবিছা। কিমান- কিমান পানী আহিছে।
অ, বহুত- বহুত জেগাত হৈছে শিৱসাগৰ।
মানে ত, অ, তোৰ মানে বাকীবোৰৰ পানী হৈছে, মানে ঘৰ চৰ একেবাৰে ডুবি যোৱা নাই। একেবাৰে শিৱসাগৰ যে গোটেই ঘৰ ডুবি গৈছে।
উম।
তাকেই ভাবিছো দেই, আমিহে যি শান্তিত আছো নেকি? পানী- চানী নাই।
সঁচাকে।
হয়, কিমান লছ, কিমান টকা লছ। কিমান দুখ বেদনা লাগিছে নহয়। গোতেই গাড়ী- চাড়ী চব সমানে গোটেই। সম্পত্তি গুচি গ'ল। অকল মানুহকেইটা জীয়াই আছে।
গ'ল গ'ল চব গ'ল।
উম, বেয়াও লাগে, এতিয়া তাকে সহায় কৰিবলে মন যায়।
উম।
কিন্তু এতিয়া আমাৰ পইচাই নাই, আমি কি সহায় কৰিম।
তাকেইটো নিজৰ চলিবলে নাই।
চৰকাৰখনে মানে সহায় কৰিব দেই। চৰকাৰে মানে সহায় নকৰাকে মানে নাথাকে। সহায়টো কৰিব।
কৰিব- কৰিব।
কাৰণ মানে চৰকাৰে বহুত কাম কৰিছেটো। এইবাৰ কাৰণ এই বানপানী একেবাৰে উম, অসমৰ একেবাৰে মেইন সমস্যাটো হৈছে বানপানী। যদি মানে এই বানপানীৰ সমস্যাটো যদি পঞ্চাশ পাৰ্চেন্টৰ মানে যদি ভাল কৰি দিয়ে ন।
উম।
সেইখন বিজেপি চৰকাৰে ন, যদি ভালকৈ দিয়া নহয় মানে, এইটো মানে বহুত, মানে বহুত ভাল কাম কৰিব আৰু।
উম।
বাকীতো ৰাস্তা- ঘাট, মেডিকেল যি মানে মানে এসোপা বনাইছে। ভাল কাম কৰিছে, কিন্তু মেইন একেবাৰে সমস্যা এইটো হৈছে, বানপানী নহয়, বানপানীৰ সমস্যাটো যদি পঞ্চাছ পাৰ্চেণ্টত যদি মানে ৰেহাই কৰি দিয়ে ন, মানে কেনে বাকে বন্ধ থ'ব পাৰে ন। সেইটো মানে বহুত ভাল কাম কৰিব আৰু চৰকাৰে।
তাকে কৰিবগে লাগে বাৰু।
কৰিব লাগে বাৰু, কৰিব কাৰণ এতিয়া মানে ধৰি লও এতিয়া, বান, এতিয়া পানী শুকাব তেতিয়া চ, চৰকাৰ চাগে গোটেই ঘৰে ঘৰে যাব। প্ৰতি ঘৰৰ মানুহকে পইচা দিব লাখ- লাখ টকা দিব।
উম, দিব।
কাৰণ লাখ টকা দিলওতো, গৰুটো ঘূৰাই নাপায় ছাগলীটো ঘূৰাই নাপায়, হাঁহকেইটা ঘূৰাই নাপায়। ঘৰখনৰ বস্তুকেইটা ঘূৰাই নাপায়, গাড়ীখন ঘূৰাই নাপায়। হয় নহয়?
তাকেইটো।
সেইটোয়ে মেইন কথা।
সেইটোৱে।
উম।
কি কৰিবা প্ৰকৃতি
অ। সেইটোৱে প্ৰকৃতিৰ ওপৰতে মানে ভগৱানৰ কথা এতিয়া প্ৰকৃতিয়ে যিটো কৰে সেই এতিয়া ধৰি লওক এতিয়া আমাৰেই ঘৰ আমাৰ যে আমি এতিয়া মাটি মাটি বানপানীয়ে গোটেই পানী হৈ গ'ল, গোটেই পলস পৰি গ'ল, গোটেই ৰোৱা মৰি গ'ল।
উম।
অ।
পানী খোৱালাই গোটেই ৰুৱা সোপাহ মৰি থাকিলে।
উম।
এতিয়া আকৌ সেইখিনি ৰুবলৈ আকৌ আকৌ সেইখিনি পলহ আকৌ হাল বাব লাগিব, হাল বাই আকৌ মাটি ৰুব লাগিব, কঠীয়া পাৰিব লাগিব, মানে আমাৰ মানে কৃষকৰ মানে কষ্টই কষ্ট আৰু। কৃষক মানে একেবাৰে দুখীয়া শ্ৰেণীটোৱে হৈছে কৃষক।
সেইটোৱে।
আমাৰ কৃষকৰ মানে কেতিয়াও মানে উন্নতি নাই, কিন্তু মানে আমাৰ মানে তোৰ কৃষকৰ মানুহখিনিয়ে গোটেই অসমখন চলাই আছে বুলি ক'লে বেয়া নহয়।
উম।
কাৰণ দালিটো আমি আমিয়ে দিওঁ, ধানটো আমিয়ে দিওঁ। চাউলটো আমিয়ে দিওঁ, মগু মাহটো আমিয়ে দিওঁ, মটৰ মাহ আমিয়ে দিওঁ, তেলো আমিয়ে দিওঁ।
উম।
যদি আমি সৰিয়হ খেতি নকৰোঁ, তেতিয়া মানে অসমত তেল নাপায়। যদি আমি চাহপাত নকৰো চাহপাত নকৰো, তেতিয়া আমি চাহ চাহপাততটো মানুহে চাহৰ লগত খাব নোৱাৰে।
উম।
হয় ন!
সেইটোৱে।
যদি আমি ধান খেতি নকৰো, তো অ ত অসমত ধান চাউলৰ ধান মানে ভাত খাব নোৱাৰে মানে। সেইটোৱে, আমি মানে একেবাৰে আমিয়ে মানে মেইন চাপ্লাই দি থাকোঁ কিন্তু আমিয়ে দুখীয়া চবতকে।
তাকে।
কেতিয়া মানে চৰকাৰে জানো কেতিয়া কৃষক মানে কৃষকৰ মানুহ খিনি জানো কেতিয়া মানে ধনী কৰে আৰু।
নাজানো!
তেতিয়াতো মানে কৃষক পইচা দিছে মাহে-মাহে কি ছমাহত মানে বছৰেকত দিছে ছহেজাৰ টকা।
উম।
বছৰেকত দিব লাগে তোৰ মানে বাইছ হাজাৰ টকা দিব লাগে, তেতিয়াহে লাভ হ'ব।
তাকে নহ'লে একো নহয়ে কাম।
তাত প্ৰতি দুমাহৰ মূৰে মূৰে দিয়ে ই মাত্ৰ দুহেজাৰ টকা। দুহেজাৰ টকাটো ট্ৰেক্টৰে দুবাৰ হাল বাব'লে তোৰ মানে হয়হে।
হয়হে অ'।
দুবাৰ হাল বাই হয় তেওঁ টেক তইতো চাৰি চাৰি চাহ, চাৰি চাহ লাবই লাগিব তাৰপিছতে খেতি কৰে।
অ'।
কাৰন চৰকাৰে সেই দুহেজাৰ টকা দিনো কি কৰিব।
তাকে।
সেইটো মানে এই তোৰ মানে এই কৃষকৰ মানুহখিনিৰ কাৰণে চাব লাগে অলপ, চকাৰে ভাবিব লাগে কথাটো। উম, কৃষক নহ'লেতো মানে এইটো চৰকাৰে ধনী হ'বই নোৱাৰে কাৰণ চৰকাৰ টেক্স ক'ৰ পৰা পায়, আমাৰ পৰাই পায়। আমাৰতো পাব্লিকৰ পৰাই চৰকাৰে টেক্স পায় চৰকাৰ চলি আছে, কট কট চাকৰি কৰা মানুহে আমাৰতো আমাৰ টেক্সৰ আমাৰ যোনটো টেক্স কাটে তাৰ পৰাইতো চৰকাৰ চলি আছে ন'।
সেইটোৰ পৰাই চলি আছে।
উম।
এতিয়া ধৰি লও চাহপাটো, চাহপাতটো আমাৰ অসম বাদে ভাৰত বাদ দে, ভাৰতৰ বাহিৰত আমাৰ চাহপাতটো চলি আছে।
চলি আছে উম।
কাৰণ আমাৰ গোটেই চাপ্লাইটো আমাৰ অসমৰ মানে মেইন মেইন বুলি ক'লে মানে সেই চাহপাতটোৱে কয়, মানে যদি কয় বেলেগে মানুহে যদি সুধে ধৰি লও এতিয়া চাইনা মানুহ যদি সোধে বা জাপানৰ মানুহে সোধে অসম কি কাৰণে বিখ্যাত তেতিয়া ক'ব যে অসম চাহৰ কাৰণে বিখ্যাত।
উম, উ।
হয় নাই?
সেইটোৱে অ', সেইটো আমি ধৰা তোমাৰ যেতিয়াৰ পঢ়া শুনাত জানিছোঁ মানে বুজি পাইছোঁ তে কেতিয়াবাই জানো সেইটো কথা।
উম, অসমতো চাহপাতৰ কাৰণে বিখ্যাত।
উম।
মইতো মাজুলী যাম বুলি ভাবিছিলোঁ, তাৰ পৰা ডিব্ৰুগড়ত মই মানে পৰীক্ষা এটা আছিলে।
অ'।
অ'। তাৰপা চবে ফোন কৰিছে বোলে পৰীক্ষা বাদ দে, পৰীক্ষাটো ডাঙৰ কথা নহয়, পৰীক্ষাটো তই পিছত দিব পাৰিবি কিন্তু এইয়া পানীৰ যিয়ে মানে ডিব্ৰুগড় যি অৱস্থা হৈছে। ত' গোটেই বানপানী হৈ আছে, তই বানপানী তই কেনেকে আহিবি সেইকাৰণে বুলো মই বাদ দিলোঁ আৰু নেযাওঁ।
নাই নাযাওঁ অ'।
উম, এতিয়া মানে বানপানীত গৈ পেলাই এনে ফচিবহে লাগিব গৈ এতিয়া।
তাকে।
সেইকাৰণে নাযাওঁ বাদ দিলো। উম পানী চব ঠিক হৈ লওক আৰু বানপানী তাৰপিছত যাম আৰু। কেতিয়ানো সমাপ্ত হ'ব জানো এইটো চিটুৱেচনটো।
নাজানো আৰু পায় জন্ম হোৱা যেতিয়া পৰা বুজি পাইছো তেতিয়া পৰাই শুনি আছো আৰু বানপানী বানপানী।
অ' আমি সৰু থাকো নো আমি শুনি আছো যে বানপানী বোলে তমুকত বানপানী হৈছে। মানুহ চানুহ ঘৰ চৰ ভাঙি গৈছে চব মানুহ মথাউৰিৰ কাষত আছে মানে তৰুণ গগৈ যেতিয়া আছিলে আমাৰ চি এম যেতিয়া তৰুণ গগৈ আছিলে
অ'।
তেতিয়াৰপৰা শুনি আছো মই বানপানী বানপানী বুলি।
তাকে।
তেতিয়াৰ পৰা শুনি শুনি শুনি শুনি এতিয়া বিশ বছৰ হৈছেগে।
উম।
সে মানে বিশ বছৰে আমাৰ অসমৰ বানপানীৰ সমস্যাটো মানে সমাপ্ত নহয়য়েই। নহ'লেই, নহয়ে আৰু চাগে ন নাজানো হয় নহয় কিন্তু মানে হ'লেও মানে তোৰ এই বিজেপি চৰকাৰখনৰ দিনত মানে বানপানীৰ সমস্যাটো মানে এটা সমাধান হ'ব লাগে লা যদি তোৰ মাথাউৰিবোৰ যদি পূৰা মানে তোৰ ধৰি লো এতিয়া যিটো লেভেলত মানে মাটি মথাউৰিটো আছে আকৌ যদি সেইটো মাথাই সমানকে যে তাৰ ওপৰত যদি আৰু এটা ম মথাউৰি বনাই দিয়ে ন তেতিয়া মানে পানী আৰু আৰু যিটো নদীখন যদি পূৰা খানি থাকে ন তেতিয়া মানে তোৰ কি হয় চান্স এটা থাকে মানে পানী নোহোৱা। আৰু মানুহবোকৰো ভুল মানুহবোকে কি কৰে মাথাউৰিৰ গছবোৰ কাটি পেলায়।
কাটি পেলাই অ'।
আৰু ট্ৰেক্টৰ, চেক্টৰ গৈ গোটেই মাথাউৰি ৰাস্তাটো ভাঙি পেলাই খহাই পেলাই তাৰ ফলত পানীয়েতো চান্ঞ্চেই পায় ন।
অ' সেইটোৱেই মানুহেও মানে মানুহৰ নিজৰ জহতো হয় কিছুমান।
উম মানে তোৰ এই পানীয়ে কি হ'ল অকমানকে ফুটা এটা পালেই হ'ল আৰু।
বাগৰি আহিবই।
উম গোটেই ঠাহি মুহি লৈ যায় আৰু।
উম।
সাধাৰণ টোৰ মানে ফুটা এটা পালেই হ'ল ধাহি মুহি লৈ যাব।
উম। তই কিন্তু ভাল ঘূৰি আহিলি আকৌ মাজুলী দেই, তই যে ভাল ঘূৰি আহিলি দেই। তই যদি তেতিয়া যদি ঘূৰি নহা হেতেন, তই এতিয়া বানপানীত তই এতিয়া মানে তাত ফচি থাকিবলীয়া হ'ল হেতেন।
অ' তোন।
ঘৰলৈ আহিব নোৱাৰিলিহেঁতেন।
তাকে।
উম।